হেল্ল'
হেল্ল'
অঁ ক আঁ আছো দে তোৰ কি খবৰ
মই আছো আৰু ভালে
অঁ
কি গৰম কেনেকুৱা
গৰমতটো বহুত বেছি মানে কি ক'ম আৰু এনেকুৱা লাগিছে যেন যোৱা পাঁচ বছৰৰ গৰম একেলগে দি দিছে
একেবাৰে দে পুৰা একদম মানে এইবাৰ গৰম পূৰা ফাটাই দিছে আৰু পূৰা মানে জুনৰ ষ্টাৰ্টিঙতে এনেকুৱা আৰু ভূমিত মান জুলাই গ'লেতো আৰু আছে আৰু আছে আজি অলপমান বৰষুণ ফোনটো দিছে দিলে আজি অলপমান ৰাতি যদি ঠাণ্ডা পৰে ভাল আছিল
ভাল আছিলে তাকে উম ক'ব পাৰি ন এইকেইদিন ভালকে টোপনিয়ে মাৰিব প নে ইমান বেছি গৰম লাগিছে
ইমান বেছি গৰম মানে মই যিটো দেখিছো অঁ মই যিটো দেখিছো মানে আজিৰ পৰা কেইবছৰ মান পিছত আৰু গুৱাহাটীত মানে এ চি টো কম্পালচ ৰি
এিটো কম্পালচ হৈ যাব তাকেতো আৰু গছ চছ বিলাক কাট কাটি কাটি আৰু বেছি সেয়া কৰিছে গ্ল'বেল ৱাৰ্মিং বঢ়াইছে
তাকে আৰু মই তাৰ মে ফোন কৰিছিলো তোক এটা কথা লৈ কেনে ত হ'ল যে তোৰ মানে মোৰ স্কুটিখনে মানে বহুত প্ৰব্লেম দি আছে মানে প্ৰব্লেম মানে কেনেকুৱা ধৰ মোৰ সেইদিনাখন ৰিচেন্টলি কাৰ্বন উৰি গ'ল স্কুটি খনৰ ত চ্ফ ষ্টাৰ্ট নহয় তাৰপিছত এনেকুৱা টাইপ মানে তোৰ টায়াৰ টোও পামচাৰ হ'ল তেনেকুৱা ত হেডলাইট টো ডপাৰ যোনটো আপাৰ টো ঠিকে আছে কিন্তু ডপাৰটো হেডলাইটত বেয়া হৈ গ'লছে বা আপাৰ মাৰি মাৰি চলাব লাগে তেনেকুৱা এটা প্ৰব্লেম দি আছে এতিয়া মানে বহুত সেয়া হৈ আছে এতিয়া মই ভাবিছো খন মানে নতুনে লওঁ নেকি মানে তোৰ এইখনে ঠিক কৰো তাকে ভাবি আছো আৰু এইকাৰণে সুধিব কাৰণে ফোন কৰিলো।
এখনতোতো কি কয় আমাৰ গভমেটে হৈছে। স্কুটি নহয় জানো প্ৰব্লেম দিবইে এনেকুৱা প্ৰব্লেম দিবই। এতিয়া তই যিখিনি প্ৰব্লেম হৈছ। এইখিনি প্ৰব্লেম মোৰো মাজে। মাজে মাজে দিয়েই। কিয় মই কেইদিনমানানৰ আগত লগত যেতিয়া তহঁতৰ লগত ফুৰিব গৈছিলো। এ তেতিয়া তোৰ কি হয় মোৰ স্কুটি খনৰ পিছফালৰ চকাটোত যে বহুত কেইটা লিক আছিলে। মই যে কৈছিলো লিগ থকা কাৰণ। মই গোটেই টায়াৰটয়ে চেঞ্জ কৰিব লগা হ'ল। সেইটো এটা সেয়া তাৰপিছত কি হ'ল মবিল জ্বলি গৈছে কেইদিনমানানৰ আগত। আৰু পটক পটক জ্বলে পটক। পটক গলে কাৰণ ইঞ্জিন টো বহুত বেছি পাৱাৰফুল নহয় যে
অ অ ত মানে স মানে কৰ নাছিল নেকি চাৰ্ভিচিং কৰোবা নাছিল।
চাৰভিৰ্চিং কৰাই ছিলো মই তো প্ৰথম। চাৰভি ছিং কৰাইছো দ্বিতীয় তাৰপিছত তৃতীয় গোটেই কেইটাই কৰাইছো। প্ৰায় খালি এটা খালি নগ'লো ফিফ। যোনটো আছিলে। লাষ্টটো সেইটো নকৰা লৈ। চাৰিটালৈকে কৰাল তাৰপিছত কি হল পাঁচ নম্বৰটো। মই নিজে এনেকে বেলেগ দোকানী তাতে গৈ বেলেগ মেকানিকৰ তাতে গৈ পেলা কৰাইছিলো। এ সি কিছুমান বস্তু অ মানে তেতিয়া কি কৰিছিলো মই পাৰ্ছ বিলাক নিজে নিজে কিনি আনিছো। অ পাচ বিলাক নিজৈই কিনি আনি পেলাই। তাক দিছো। তাক দিয়াৰ পিছত চাৰ্জ লৈছে কাৰণ তাত ডিলাৰতো এনেও দাম বেছি। লয় ন চব বস্তুৱে সিহঁতে জি এছ টি চি এছ টি লগাই দিয়ে কিবা কিবি কৰি দিয়ে সেইকাৰণে মানে মই চেপাৰেট কে কিনি গলো গোটেইবিলাক বস্তু যেনেকে এটা মবিল কিনিছিলো। তাৰপিছত তোৰ টায়াৰ কিনিছিলো অ তাৰ তাৰপিছত তোৰ এক্সলেৰেটৰডাল মানে কেবুলডাল ঢিলা হৈ হৈ যায় এ গোটেই কেবুলডাল চেঞ্জ কৰিব লাগা অ কেবুলডাল চেঞ্জ কৰিব লগা হল সেই কেবুলডালো চেঞ্জ কৰিলো একেলগে গোটেইখিনি বস্তু আনি পেলাই ইয়াৰ কাৰণে দি দিলোঁ নেট মেকানিক টোৰ তাতে দিলো তাৰপিছত মেকানিকটোৱে মোক গোটেইবোৰ ৰিপেয়াৰ কৰিছে সি বেছি চাৰ্জ লোৱা নাই অলপমানে লৈছে তাৰপিছত তেনেকে মই চলাই ত আৰু কৰি দিছে আৰু মোক উম।
মবিল যে জ্বলিছিলে মানে জ্বলাক গোন্ধ পাইছা নে ষ্টাৰ্ট
গোন্ধও গোন্ধ ওলাই গোন্ধ ওলাই ষ্টাৰ্টটোতো তোৰ বেয়া হয়য়ে। তেতিয়া কি হয় যেতিয়া তোৰ মবিল জ্বলি যায় সেইটো সময়ত প্ৰথম কথাটোৰ গোন্ধ ওলাব আৰু ষ্টাৰ্ট পতককে নলয় গৰম হ'ব দিব লাগিব বাৰে বাৰে। গৰম হৈ থাকিবলৈ মাৰি থাকিব লাগিব কিক মাৰি থাকিব লাগিব। ত নৰ্মেল। শ্বেলফত ষ্টাৰ্ট নহবই পিছত মোৰটো এনেকে
মোৰ মানে কি হ'ল তোৰ এই হেৰি স্কুটি খনৰ মাজতে এ কাৰ্বন থাকে যে য'ত মানে স্পাৰ্ক লৈ যি সেলফ টিপক অ ত সেই মানে পাৰ্কটো বেয়া হৈ গৈছে। তাৰে কাৰ্বন টো তাৰপিছত আৰু ঠিক কৰালো কাৰ্বন টো তাৰপিছত তেনেকে তাৰমানে মাজত হেৰি এই যে স্পীড মিটাৰ টো থাকে যে। স্পীড মিটাৰৰ কেবুলডাল বেয়া হৈ গৈছিলে সেই কেবুলডালো লগাই। তেনেকুৱা টাইপ মানে প্ৰব্লেম দিয়ে থাকে তাৰমানে মাজে মাজে।
নাই দিয়ে মানে তোৰ কেনেকুৱা হ আমাৰ এই কেইখন। বহুত হেভি ডিউটি কৰিব পাৰা স্কুটি নহয় এইটো নৰ্মেল সৰু। ফুৰা বোলে মন গৈছ তই এনেই অলপমান ওচৰে পাজৰে ফুৰিব গলি। বা মন গ'ল বোলে কমাৰ্চ পইণ্টে গলি বা ইফাল- সিফাল, পৰহিলে গণেশগুৰীয়ে গলি সেই সেনেকুৱা আৰু তোৰ মানে ডেইলি যে, - যে, বহুত হেভি তাক লৈ পেলাই যেন ঘুৰাই থাকিম তেনেকুৱা সেয়া নহয়, ইমান ভাল ডেলিবিলিটি নাই। দিব লাগে দিছে আৰু মিনিমাম যিখিনি কোৱালিফিকেচন হিচাপে মিনিমাম, যিখিনি আমাৰ ৰিকুৱাৰমেণ্ট আছে সেই ৰিকুৱাৰমেণ্ট হিচাপে বস্তু দিছে, তাত
তোৰ মানে হেৰিও হ'ল কি কয়- মাজতে তোৰ এয়া হৈ গ'ল কি কয়, তোৰ ব্ৰেকৰ যোনডাল মোৰ সেইডাল টানাডাল সেইডাল,
উম, চিঙি থাকিলে অ', -অহ ', গম পাইছিলো তোৰ কি কয় পৰি পেলাই যে তোৰ যে সেইডাল লিভাৰডাল ভাঙিছিল।
ভাঙিছিলে অহ ', তেনেকুৱা টাইপ ত মানে তোৰ মানে, সেইখন মানে স্কুটিখন মানে, সেইটোৱে আৰু বহুত বেছি পাৱাৰফুল নহয় আৰু তাৰমানে।
উম, সেইটোৱেটো আমাৰ সেইটো লেভেল মই কৈছো ৰাখিবি সেইটো লেভেলত এইটো এখন চলাব, নোৱাৰি জুন, - লেবেলত বোলে আমি মন গৈছো, কত গৈছো। শ্বিলং গৈছো, ক'বাত গৈছো। তেনেকুৱা বেয়া কাৰণে নহয়, এইখন।
প্ৰব্লেম দি থাকে তাৰমানে, মাজে- মাজে
দিবয়েটো, তোৰ মানে তইয়ে, তাতকে ভাল এটা কাম কৰ তই কছুন নতুন কিনিব লাগে। নতুন ল'ব পাৰ। কিন্তু এখনততো চেল হব নোৱাৰে না ',
অষ্ট্ৰেল হব নোৱাৰে ন', এখন?
নিজে কেয়াৰ কৰিয়ে চলাব লাগিব, নহলে এনেই তো, পেলাই থব লাগিব।
উম,
এ',
অ', - অ ', মানে তোৰ গোটেই লাইফ-টাইম- -লাইফ, টেম চেল হব।
নাই লাইফ -টাইম নহয়, লাইফ -টাইম নহয় এটা পাৰ্তিকুলাৰ তিনি বছৰ নিকি, তিনি বছৰ তই চেল কৰিব নোৱাৰ কিন্তু তোৰ টাইমিং হয়। তাৰ পিছত তই চেল কৰিব পাৰ।
অহ ', - অহ ', তোৰ মানে হেৰি কি কয় মানে, তোৰ আৰ -চিখন ট্ৰানচ ফাৰ নহয় ন',?
নহয় ট্ৰানসফাৰ নহয় ট্ৰানসফাৰ নহব সেইটোৱে, সেইকাৰণে মানে এতিয়া এতিয়াতো আমাৰ তিনি বছৰ কমপ্লিট হৈছে জানো নাই হোৱা নেকি নৱেম্বৰত হ'ব নৱেম্বৰতে ডিচেম্বৰত হ'ব।
তিনি বছৰ কমপ্লিট হ'ব নহ?
নৱেম্বৰত হ'ব তেতিয়াৰ পিছত আমি ছেকেণ্ডইয়েৰত থাকোঁতে পাইছিলো। এই নৱেম্বৰত কম্পিলিট হ'ব। মই নৱেম্বৰত পাইছিলোঁ।
অহ
উম তই কিমান ডিচেম্বৰ জানুৱাৰী মানে হ'ব তোৰ তোৰো।
হয় হয় তেনেকুৱা মানে হ'ব হয় তেনেকুৱা মানতে হ'ব ছাগে। একে একেলগে পাইছিলো বেছি ডিফাৰেঞ্চ নাছিল পোৱা মানে তোৰ এতিয়া মানে তোৰ যদি তোৰ ভাত খাবি তোৰ যদি হেৰি তোৰ যদি মানে এতিয়া হেৰি ল'ম বুলিও যদি ভাব তে তেতিয়াহ'লে তোৰ মানে সেয়া আৰু কি কয়। কি কই বাইক চাইক মানে তই ভাবিব পাৰ।
অহ
বাইক চাইক মানে ভাবিলে তোৰ মানে এটলিষ্ট তই হেৰি মানে অলপমান দূৰলৈ যাব
উম উম ললে তেনেকুৱাই লব লাগিব কাৰণ এইকেইখন লৈ পেলাই নোৱাৰি যাব।
আনকি যেনেকে আমাৰ লগৰ এটাই লৈছে যে হিৰো এক্সটিম লৈছে। বিলেক কালাৰ যে তাৰ খনত তাৰ খন এইখনো তোৰ বাইকখন বঢ়িয়া হয়। কিন্ত মাইলেজো বঢ়িয়া দিয়ে ফৰ্টি ফৰ্টি মান মাইলেজ পায় বুলিহে। হিচাপত ভালে ফৰটি মাইনেচৰ বাইক
আৰু তোৰ আমাৰ এতিয়া মেইন কথাটো কি কি আমাৰ চিটিৰ ভিতৰত তই এই এনেকুৱা স্কুটি চলাব লাগিব বেলেগ হেভি বোলে বাইক বোলে কিনি ৰৈছো তাৰপিছত চলাব নোৱাৰে মাইলেজ বহুত কম প্ৰথ মাইলেজ বহুত কমাই দিব তেল অভাৰ খাই থাকিব জামত ফচি থাকিম, গৰম উঠি যাব পতক তে, সেইটো কাৰনে লাভ নাই লাভ নাই আমাৰ কাৰণ আমি তে আমি তেনেকুৱাকে মানে বেলেগ জেগাত থাকো থকা নাই নহ
অহ আৰু মানে বেছি চি চিৰ ইঞ্জিন ললেতো তেলো বেছিকে খাব সেই হিচাপে তেলো ভৰাব লাগিব। আমাৰ যেনেকে লগৰ টোৱে, যেনেকে লৈছে সি বাইকে লৈছে কিন্তু তাৰ চি চি টো হ'ল এশ দহ চি চিৰ ইঞ্জিন।
উম সেইটোৱে অহ
মানে ত সেই হিচাপত তাৰ মানে সেই আৰু তেলটো মাইমাছ বহুত দ ফৰটিওৱান মাইনাছ দি ন দে ত' মানে সেইটো চলি যায় আৰু সেই হিচাপে
মই তাকে কৈছোঁ তই তই এটা কাম কৰ এতিয়া তই নালাগে লগত ঠিক আছে এতিয়া তই নলৈ- পেলাই তই কি কৰ ধুনীয়াকে তই সেইখন ৰিপাৰিং কৰি দে যিখিনি প্ৰব্লেম আছে সেইখিনি ৰিপয়াৰ কৰি' ৰিপেয়াৰ কৰা- পিছত কি কেইদিনমান চলা তাৰপিছত যেতিয়া তই ভালকে জব চবত এটা জইন কৰি ল'বি তেতিয়া তো কোনো গেৰাণ্টি নাই ন তো ইয়াতে থাকিব লাগিব ন বেলেগত যাব পাৰ কোনো তো ঠিক নাই ন যদি তই বেলেগলে যাব লাগে ভ ভাল এখন বাইকে লৈ ল'বি
অ অ
কেইদিনমান হল কৰি এইখিনি যিখিনি ৰিপেয়াৰিং যেনেকে টায়াৰিং টায়াৰ টো ৰেপাইৰিং কৰা নতুন টায়াৰ এটা লগাই ল আৰু তোৰ কি কয় বেটেৰী চেটৰী যদি প্ৰব্লেম দি আছে বেটেৰীটোত পানী দি যাবি ডিষ্টাইল ৱাটাৰ এটা যিবিলাক মানে মেইনটেইন কৰিব পৰা যায় সেইখিনি কৰি ল আৰু
অ বেটাৰীটো চেঞ্জো কৰিলো এবাৰ মই নতুন বেটাৰী লগালো আগ বেয়ায়ে হল মত বেটাৰীটো চেঞ্জ কৰে নতুন বেটাৰী তাৰপাছত এই নতুন বেটাৰীটো চলি আছে বাৰু খালে লাইটশ্বটোতোৰ এতিয়া বেয়া হৈছে মানে।
লাইটো লাইটটোতো ডিপাৰটোতো চে লাইটটোৱে চেঞ্জ কৰি দিব লাগিব চাগে, ডিপাৰ যদি সেয়া হয়। উ চেঞ্জ কৰিব লাগিব উ দে দে হব একো নাই দে দে ঠিক আছে।
দে